হেল্ল'
অ, আহিছে
অ' মানে একেবাৰতে দুবাৰ কৰিব নোৱাৰি মানে এটাই।
নোৱাৰি হ'বলা! মই এই বেলেগ এটা সেইটো নম্বৰত ফোন মাৰোতে গৈ পেলাই আমাৰ গাঁৱৰ লাগিল গৈ। আজি, মানে কলটো ছেভ কৰোঁতে।
সিও এইটোতে এইটো কৰিছে নেকি?
নাই কৰা। এই, মই নৰ্মেল কল মাৰিছিলো, বেলেগ এটা পোৱালিক। গৈ পেলাই আমাৰ হৰ্কিটত লাগিল গৈ।
অ ।
কৈছো অনলাইন নাই, অনলাইন নাই। সি কৈছে কি? মই বুজিয়ে পোৱা নাই?
আঃ।
এইডাল ৰছী নহয়, তাকে।
মা তে
আজিকালি গুণগুণে গেম নেখেলা হ'ল হব'লা!
সেয়া, অলপ প্ৰায়
হা?
বল'ক,
উম, কি দিছে তো ইঠিক্স পিহু, নে কি এনেকে বুলিয়ে আছে ন।
হা?
তাৰ নাম, তাৰ নামটো কিবা টুথিক্স পিহু নে কি, এনেকে বুলি আছে ন?
জানো কোনোবাৰ নাম মাতি থাকে মই নাযাওঁ।
হা?
নাম সলাই
তাৰ মেটিক্স বুলি হেৰি, তাৰ গিলটো বোলা, হয় না?
মেট্ৰিক্স আছিল তাৰ নাম?
অ', তাৰ গিলটো এনে মেট্ৰিক্স এতিয়া।
এইটো বইট কোন।
তাৰ নামটো এতিয়া টুটিক্স কিবা পিহু দিলে।
উম।
কাৰবাৰ ছোৱালী তোৱালীকে দি দিলে নেকি একাউণ্টটো।
জানো আৰু
নাজানো দেই।
ব দাৰ ন ন
খেলে ন, আৰু ভালো খেলে দি পইলেলে
এইটো
এইডালে ক'ৰবাৰ পৰা লোৱা একাউণ্ট, সি ইমান আগৰ পৰা এনেকে গে'ম নেখেলেটো ন?
ফাঁকি দিয়ে সি, ক'ৰবাৰ পৰা লৈছে সি।
অ', লৈছে অ', কাৰোবাক পইচা চইচা দি।
উম, পইচা এনেই দিয়েই দিয়ে।
অ', ইনেই ই ইমান এনেকে গেম নেখেলে দেই।
এইটোত টিপিব লাগিব চাগে এইটো নহয় যে কিয় বে, অ', হৈছে নেকি উৱাইও ল'বিটো আহি গ'ল মোৰ। য ন ন
মোৰ লবিটো বন্দুক থব নোৱাৰা হ'লো পিছচাইদে কিয়বা?
কাৰ?
মোৰ লবিটো, সজাই পেলাই বন্দুক থব নোৱাৰা হ'ল।
পাৰিবি। ঘূৰাই ল কেজাৰটো সলনি হৈ গ'ল চাগে গাধা। বেলেগ চাইডে গুচি স্ক্ৰিনখন অক ঘূৰাই ল।
নহয় অন হয় কিন্তু একো অপচন নাথাকে বন্ধুক কইবলৈ।
অপচন থাকিব। তই এটো মানে মানটো ঘুৰা অলপ মানটোক অক-মানটো চাইডত অকণ ঘূৰাই থাক ডেছবৰ্ডখন।
অ'। নাই একে চাইড, একে চাইডে আহে দেখোন।
গোটেইখিনি ঘূৰাই চাচোন চেটাৰ।
ঘূৰাইছো।
কেনেকে হৈছে এতিয়া।
নাই আহা।
মানুহতো ঘূৰাব দিয়া নাই।
এই ডেছবৰ্ডখনে ঘূৰাইছো। ঘূৰানতে এই এইফালে ঘূৰাই দিলো, কোনফালে জানা জোনফালে যে এ লাক্ৰল চাক্ৰল থাকে এফালে অলপমান ঘূৰাই দিছোঁ।
এনেই ঘূৰাই থাকোতে গাড়ীখন
অ' গাড়ীখন ওলাইছে অ'।
সোঁচাইদে তেতিয়াহ'লে ডেছবৰ্ডখন খালী হৈ আছে মানে।
অ' এই এটা মাত্ৰ ঔম এটা লাগি আছে। এনে হেৰি চেই নাই। স্কীন চিচকীন।
অ' তাত টিপি দে। টিপি পেলাই ডাঙকে মাত। তোক চাইডত, সোঁ চাইডে
অ' আহিছে অ'।
ধই পেলাই লগাই দে তাত।
তাত টিপু কিনো নাহে।
লাগিব। দিপ-টিপি পেলাই এনেকে টিপিলে নহয় টিপি, তাত টিপিবি এবাৰ তাপা ইয়াত টিপিবি এবাৰ। মানে এনেকে তাপা নি পেলাই ইয়াত এনেকে
অ' গম পালো, এনেকে ধৰি নি পেলাই লগাই দিব লাগিবগৈ অ'।
উ ভালডাল স্কীনডাল থৈ দিব লাগিব ঐ।
তিনডাল স্কীনে লগাব পাই ন।
হা?
তিনটা লগাব পাৰি।
আ তিনতাই পাই তাতকৈ বেছি নোৱাৰি।
উম।
উ, হ, হ, হ, হ। তুমি দুচকুতে কাজল
এই মো মিছনবিলাক কমপ্লিটে নহয় দেখোন।
কি মিছন?
এইবিলাক যে আহি থাকে ইভেন্ট-চিভেণ্টবিলাক।
অ' তাত চাইপেলা কমপ্লিট কইব লাগিব।
হে?
মিছনটো কি কৈছে কৰিবলৈ সৈটো চাবি, চাই পেলাই কমপ্লিট কইবি।
হবল সপৰে
এতিয়া আকৌ আহিব চাগে দেই কেইটামান ইভেণ্ট কিবা কিবি ন
অ ইভেন আহিব এতিয়া
আহ কেইটামান আহিছেই দেখোন
উম
এটা আছিলে এইটো পালা
কিহৰ
নাপালো ক'ত পায়িলো
এই এক্টিভিটিছত যোৱা যোৱাই পেলাই ত লিখা আছে কি বেতাই ৰই থিব দি বুলি
এক্টিভিটিছ
এই মানে ইভেন্টত গৈ পেলাই এক্টিভিটিছত যোৱা তাত এ এক দুই তিনি চাৰি ন নম্বৰ টোত আছে
ড্ৰেগেনক নহয় এইটো বেলেগ
হে
বেগ পেগ
নহয় ড্ৰেগান এফছ কিনটা আছে
ইয়াৰ নাই পোৱা মই ক্লেইমে কৰা নাই বেলেগৰ পৰা উৰাই থৈ দিওঁ কাম নাই
উ কালি ছোৱালী মানে দেজজু ললে
অ মোৰ ইমান বাইশটা হৈ আছে এই হাঠিটা লাগে বহুত ক
অ চাল মানৰ ড্ৰেছটো ভাল লাগিছে
গৈছে
এই উলিয়াই লব লাগিব মই এখন ওপৰ স পৰা উলিয়াই উলিয়াই থৈ দিম
এই ষাঠিটা লাগিব মোৰ বাইশটাহে হৈছে
এ মোৰ বহুত হৈ থাকে ব থাৰ্টি চল্লিছ পঞ্চাশ তেনেকে হৈ আছিল মোক কাটি কাটি এবাৰ উলিয়াই থৈ দিওঁ
আহ আহ আহ কৰি আছো আহ এ আৰু দোকানৰ পৰা আহি দিব লাগিছিল গৈছ গৈছো ৰখা আৰু চাই মি আৰু কিবা কিবি আহিছে বা হোৱাই নাই
উম অ সেইটোৱে মই দিয়াতোৱে মজা আছিলে সৰুচ হয়তো কৰু আচল নাম না অ' নেটৱৰ্কক তাৰপ নোপোৱা কৰিলা। যিয়ে ভাবা মিত্ৰৰ আৰু ক্ৰাৰচপালন ল'বা। চলিব টাউনতে অ' চাইদ দুটা
নোৱাৰোঁ।
এই বাইটোৰ ঠিক হেল্ল' উম, জানা ইউ এম পি হা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'